অহ, শুনিছা? হেল্ল' অ', শুনিছা নে?
অ, শুনিছো। অ', বা ৰাখিছোঁ দিয়া। অ
অহ', আহিলা? মই আছো এনে। তুমি আহিলা?
অ, আহিলো।
গৰম ন' আ জি।
বহুত গৰম। তাতে কালি ঈদ গৈছ ছে যে। আজি ছাত্ৰ ছাত্ৰী বিলাক নাইয়ে, নায়ে হোৱা।
উম'।
ফিচপ কিবা অৰ্ডাৰ দিছে তোমাৰ ছাত্ৰ ছাত্ৰীসকল নহ'লে তুমি ঘৰত গৈ মাতি আনি পাৰচেণ্ট মানে এটটেনেন্স দিবইে লাগে ন'হলে নহ
এই
এতিয়া আজি ঈদৰ দিন। মাতি আনিছোঁ। আমি ঘৰে ঘৰে গৈ ল'ৰা-ছোৱালী মাতি আনিছোঁ, আনি বাৰত এটা বজালৈকে ৰাখিছোঁ। ৰাখি কি, এটেনডেঞ্চকেইটা দিছোঁ। দি কৰি লৈ আৰু বাৰটা বজাত পঠাই দিছোঁ আৰু সিহঁতক নিদিলে নহয় এতিয়া।
এ চৰকাৰে এইটো বে ছি হেৰি কৰিছে ন?
উম উম আজি কৰিব নালাগিছিলে ন। যিমানে যি নহওক আমাৰ আমিওো আমাৰ বিহুত তিনিদিন ছুটি পাওঁ হনে তেনেকে সিহঁতকো দিনত লাগে ড্ৰিন চুটি ছুটি হয় এতিয়া ছুটি দিয়া নাই এদিন দিছে এদিন দিছে আৰু লগত এতিয়া আজি আহ বুলি ক'লে কেনেকে আহিব সিহঁতে ফুৰিব গৈছে চবে।
আহিব উ আহ
এতিয়া আমাৰ এটা চকীদাৰ আছে বুলি সুবিধা বোলে তাকে পেলাক আমি ল'ৰা ছোৱালী খিনি চিনি পাই মাতি আনিছো ন চিনি ন'। পোৱা হ'লে তুমি গাঁৱে গাঁৱে কিছুমান মানুহৰ ঘৰে ঘৰে ঘূৰি ফুৰিবা ছোৱালি মাটি মাটি। মানে যেনেকেই নহওক মানে হাড্ৰেড পাৰ্চেন্ট ন নহ'লেও এট্টি পাৰ্চেন্ট কৰিবলৈ লাগিব মানে, এইটো আৰু আমি ঘৰে ঘৰে গৈ এটেণ্ডেঞ্চ দি পেলাই ল স্কুলত নাহিলে যে সিহঁতক শিক্ষা দিব পাৰিম নোৱাৰিম নহয় ন লৰা আপুনি নিজেও আহিব
তাকে নিজে আহিব লাগিব সেইটো আ আগ্ৰহতো সিহঁতৰ থাকিব লাগিব তেতিয়া তেতিয়াহে শিকিবহি, তুমি পঢ়াই থাকিবা ঘৰৰ কথা কথা চিন্তা কৰি থাকিব সিহঁতে তেনেকে কেনেকে, তাকে আমাৰ ভণ্টি,
আগ্ৰহটোতো থাকিব লাগিব। আৰু আজিটো বিশেষকে আগ্ৰহ এনেও থাকিব, উম। বা ফণিও আগত
অ', তাই সেইদিনা, সেইদিনা বোলে তাহাঁতৰ ইস্কুলত ল'ৰা-ছোৱালী, ল'ৰা এটা আহিছে আৰু বেলেগ কোনো নাই।
যা, এটাহে আহিছ
এটা আহিছে। কৈছে এতিয়া সেইটো ল'ৰা ছোৱালীকে লৈ পেলাই বাৰটা বজালৈকে থাকিব লগা হৈছে।
চোৱাচোন, মানে তুমি যিমান যিমানে যি নহওঁক, থাকিবই লাগিব, বাৰটা লৈ।
তাকে।
তেনেকুৱা।
হেৰি, আজি বোলে সিহঁত চাৰে এঘাৰটাত গুচি আহিলে, ল'ৰা ছোৱালী এটাও নাই।
বুজিও নাপায় একো
উম।
নাহে, মই ইমান ৰিকুৱেষ্ট, বাকীকেইটা নাহে। ক'ত ক'ত খেলি আছে পাত্তা নাই, সেয়াই গৈ গৈ সিহঁতক তাৰ পৰা মাতি, মাতি আনিবগৈ লগা গৈছে, মানে সিহঁতক, সিহঁত তেওঁ মানে কৈছে, অ', এতেনডেন্স দিবলৈ তহঁতক একে ইয়ালৈ বিচাৰি আহিছ আছে একেবাৰে তহতে দেখোন চবৰে চিনাকি হৈ গ'লি বোলে এনে কোৱা আৰু, সিহঁতে মানে ফূুৰ্তি নিচিনা পাইছে বুজিছা নে বাইদেউ এ মাতিব আহিছে আহিছে ঘৰে ঘৰে। ল'ৰা ছোৱালী কি হওঁক কাৰণে মানে এনেকুৱা এয়া গতি। কৰিছে আৰু মানে কি হৈছে আম আমাৰ ডিষ্ট্ৰিকৰ মানে তোমাৰ পাৰ্চেণ্টেজটো বোলে কম হৈ আছে ল'ৰা ছোৱালী খিনি মানে স্কুল নাযায়ে যে কিন্তু আমাৰ হে গৈ আছে। কিছুমান স্কুলৰ ল'ৰা ছোৱালী একেবাৰে কম মানে। ত' সিহঁতৰ লগতে এতিয়া ধৰি লও। অফিচত ধৰিও ডি চি এও গালি খাই ন। ষ্টেটৰ পৰা কয় কিয় ডিষ্ট্ৰিকত মানে ধৰি লও ল' ছোৱালী এটেডেঞ্চটো ইমান কম কিয়? সেইটো কাৰণে তেওঁওলোকে ধৰি লওক। শিক্ষা বিভাগক কব শিক্ষা বিভাগে ধৰি লওক আমাৰ যিখিনি চি আৰ চি চি থাকে তেওঁওলোকক কয়। তেওঁলোকে এতিয়া আমাক প্ৰেছাৰটো দিছে ন। আমাৰ কোনো নাই। আমাৰ দায়িত্ব থাকিলে। সেইটো কাৰণে আমিয়ে মানে প্ৰেছাৰটো পাইছো আৰু সেই খিনি আও। সেইটো কাৰণে মানে ঘৰে ঘৰে যাব দিছে চ আছে চ ফোন মাৰি কৈছে ঘৰে ঘৰে যাই ল'ৰা ছোৱালী খিনিক লাগিলে বাৰটা বজালৈকে থাকিলেও হ'ব মাতা মাটি বেলেগ আছে। এটেনদেন্স দি পাই বাৰটালৈকে ৰাখি লাগিলে ভাতটো খুৱাই চুটি দি দিবা। তেও মানে মাতা আৰু মানে। তোমালোকে লাগিলে ঘৰলৈ যোৱা তেও যোৱা। কৈছে এতিয়া আমাকো যদি‌ নক ক'লে হয়, আমিও নক'লোঁ হয়, হয়? টানকে কৈছে যেতিয়া আমাকো। ত' তোমালোকেও মানে সেইটো মানে অলপ টানকেই লোৱা মানে আৰু বিষয়টো অলপ। সেইবুলিয়ে কৈছে আজি আৰু কালি লাগিলে ল'ৰা ছোৱালী খিনিক তেনেকেয়ে আহিব দিয়া এতিয়া কালিতো শনিবাৰ ন। আকৌ বা থাকে নে নাথাকে। তেওঁ আজি কৈ থৈ আহিছোঁ আৰু গাৰ্জেনখিনিক। যে যেনেকে নহওঁক শুলে আপোনালোকে। কতো লৈ নাযাব আৰু ঘৰতে ৰাখিব।
আৰু হেৰি দেওবাৰ সোমবাৰ বন্ধ আছে নহয়।
অ দেওবাৰে সোমবাৰে দুদিন বন্ধ পৰিব। সিহঁতে আচলতে ঈদৰ। পিছতে বন্ধটো হ'ব লাগিছে। ছিল দুদিন এতিয়া সিহঁতে আচলতে। ঘুৰি ফুৰিলে হয়। তিয়া ইমান এটা মানে অসুবিধা নহ'ল হয়। কিন্তু যে দুদিন খুলি গ'ল ন? এই দুদিনে খুলি গ'ল। স্কুল সেইটো কাৰণে সিহঁতৰ এতিয়া অসুবিধা হৈছে। কাৰণ সিহঁতেও যাব পৰা নাই ক'তো। কিছ ওমান মানে তুম তুমত উঠিছে, তেনেকুৱাত আমি পাইছোঁগৈ।
অ'
নমাই লৈ পেলে সিহঁতক মানে এটেডেন্ঞ্চ দিয়াই পেলাই আকৌ পঠাইছো চোৱা চোন এনেকুৱা গতি হৈছে আমাৰ আমি যদি তুমটুমৰ পিছে পিছে বাইক। ল লৈ ঘূই‌ ফুইব লাগে এনেকে নু আও স্কুলত মানে মাষ্টৰ স্কুলত নহয় বাহ। ইয়াতহে ঘুৰি ফুৰিব লাগ লাগিব এনেকুৱা এয়া গতি। হৈ চে আজি আমাক। আজি তেওঁ হাঁহিও উঠিছে। যে মোক মই কৈছো চকীদাদাক অ এয়াই কাম কৰিছো দেই আমি এইবোৰ। অ' ভাল মোবাইলটো দিলে আও মা গলো এইটো কামহে বাকী থাকিল আমি কৰিবলৈ বোলো। এয়াই আৰু ভাত বনাইছা?
ভাত হ'ল।
কি বনালা।
এ আজি দাইল বনাইছো।
অ', এই স্কুল গ'ল আৰু। অ'।
তাকে কাৰেণ্টটো ইমান দিগদাৰ। কৈছে অহা যোৱা।
অ'। গৰম হ'লে কাৰেণ্টো প্ৰব্লেম দিয়েই অহা যোৱা কৰি থাকি তাকে খালী
তাকে জোতাই মোজাই পিন্ধি গৰম খনত
উম। নোৱাৰি যাবলৈ।
আজিকালি চৰকাৰী স্কুলতো দিছে ন' জো
অ', দিছ তোমাৰ ড্ৰেছ হেৰি বিলাক দেখা নাই এই ইউফৰ্ম ফৰ্ম বিলাক যে অ', চব তোমাৰ সেই প্ৰাইভেট স্কুলৰ নিচিনাই কৰি আগিলে
কিন্তু তাকে সিহঁতৰ জোতা মোজা পিন্ধি নগ'লে এ ইমান হেৰি নক
অ', ইমান হেৰি নকৰে কাৰণ কি জানে ইমান গৰমত নিপ পিন্ধে নহয়। ল'ৰা-ছোৱালী এটো দি ছিলে বোলে আগতে যিখিনিক দিলে দুদিনতে সেয়া ল'ৰা ছোৱালীয়ে অতে ততে পিন্ধি যোৱা হ'ল নাইকিয়া হলাও সিহল এনি টাইম পিন্ধি নাথাকে সেইটো কাৰণে তোমাৰ চৰকাৰী স্কুলত নন ইমান চেন্দেলে দিয়ে চেডেল পিন্ধিয়ে আহে। ল'ৰা-ছোৱালী খিনি তেনেকেই আহে, সেনেকেই আহিলে ভাল দিয়ান নহ ইমান গৰমত নহলে নোৱাই নহয় জোতা মোজা পিন্ধি যাবলৈ আগতে কিন্তু এনে তোমাৰ প্ৰাইভেট স্কুল বিলাকতো গৰম দিনত বিশেষকে চেণ্ডেল পিন্ধি যাব দিয়ে। কিন্তু আজি আজিকালি নিদিয়ে নেকি সম্ভৱ অলপ দিন পিছত মৰ্ণিং স্কুলেই হৈ যাব চাগৈ।
তাকে।
কাৰণ এতিয়া গৰমটো অলপ বেছি পৰিছে নহয়। দুদিনমান পিছত আৰু ৰাতিপ স্কুল দি হ'ব আৰু সাতটা মান বজাৰ পৰা তেতিয়াহে ভাল হ'ব। হ'ব বাৰটামান বজাত ছুটি হৈ যাব, উম।
সাতটাৰ পৰা দিলে ল'ৰা-ছোৱালীক খিনি কষ্ট হয়।
অ', কষ্ট হয় আৰু সেইটোৱে।
সিহঁতে দিনত দেৰিলৈকে, দিনতো শুবও নোৱাৰে ৰাতি সোনকালে উঠি ফুৰি ন সিহঁতৰ শৌচ পেচাব পৰা আদি গোটেইখিনি সলনি হয় হয় চাগে নহয় টাইমটো খোৱা-বোৱাটো ইমান ৰাতিপুৱা খাব নোৱাৰে দিয়াচোন
নাহে ল'ৰা ছোৱালী তোমাৰ যদি বোলে আঠ সাতটা বজা স্কুল স্কুল থাকে সিহঁতে সেই নটা বজাতহে আহে কিছুমান উঠি আহেহে নটা বজাত সিহঁতেও নোৱাৰেগৈ মিলাব বৱাহ
সেইটোৱে কথা
কি বেছি গৰম হ'লে এতিয়া ল'ৰা ছোৱালী ধৰি লওক ইমান গৰমত ৰখ ভাল ৰখাটোও ভাল নহয় ন চৰকাৰে সেইটোও নিবিচ চাই যাতে সিহঁতে মানে অস সুবিধা পাওঁক অ সেই কষ্টও পায় তাতে আকৌ মই সেই ৰাতিপুৱা কৰি দিলে কি হয় যায় তোমাৰ মানে সেই ৰাতি টোপনি নাহে ন
ৰাতি টোপনি নহা ঘৰত ঘৰত গৈ পেলাই স্কুলৰ পৰা গৈ শুবগৈ নোৱাৰে নহয় গৰমত
মন ইমান গৰম স্কুলত তেওঁ ইটো সিটোৰ লগত থাকোঁতে টাইমটো কেনেকৈ যায় গম পোৱা নাযায় কিন্তু ঘৰত গৈতো আৰু গৰমতটো বেছি অনুভৱ হে পোৱা যায় আচলতে, হয়নে। সেইটোৱে আৰু। ল'ৰা-ছোৱালীখিনিয়ে আচলতে চব ফালৰ পৰা অসুবিধাই পাই দিয়া এ চি লগাই লগাই দিব লাগিব সিহঁতক। তেতিয়াহে শান্তিয়ে থাকিব পাৰিব, উম নি দিয়ে নিদিয়ে ক'ত দিব আমাৰ এতিয়া তোমাৰ চৰকাৰী স্কুলতে তোমাৰ বচৰে ত কিবা এটাহে আহে তোমাৰ হেৰি ধৰি লওঁক কাৰেন্টৰ বিল বা এনেকে নামত হয়। তাতে তুমি ফেন চেন দক থকা হ'লে লগাব পাৰিবা। কিন্তু তেনেকে ক'ত দিব এই লগাবলৈ হ'লে আৰু কি হ'ব? সব স্কুল চোৱাচোন কিমান স্কু কুল আছে। নোৱাৰিব নহয়, এতিয়া ইমান ডাঙৰ ডাঙৰ দুটা দুটা মানে স্মাৰ্ট ক্লাছ কৰিবলৈ দুটা টি ভি দিছে ন' বহুত ডাঙৰ ডাঙৰ তোমাৰ, এটা এটাই তোমাৰ দেৰ লাখ মান টকা এনেকুৱা দেৰ লাখ, দেৰ লাখ টকাৰ দুটা দিছে ভবাচোন তিনি লাখ টকা সেই দুটাত। তে সোমাই আছে। অহ, একেটা ৰুমতে মানে আমাৰ লগ লগাই লৈছোঁ। অহ, এখন স্কুলতে তোমাৰ সব মানে তোমাৰ হেৰি আৰু মধ্য ইংৰাজী বিদ্যালয় বিলাকত আৰু। আৰু তোমাৰ হাইস স্কুল বিলাকত আৰু এইখিনিত আৰু। তোমাক দিছে কিন্তু মানে হেৰি স্কুলত দিয়া নাই, প্ৰাথমিক বিদ্য়ালয় বিলাকত দিয়া নাই। কাৰণ ধৰি লোৱা হেৰি নাই যে ছিক্স, ছেভেন, এইট বিলাক নাইনত তাত সেইটো কাৰণে কিন্তু ইয়াত দিছে মানে তোমাৰ ইংৰাজী হওক নহ'লে তোমাৰ অংক আৰু বিজ্ঞান সেইখিনিতো কৰিব লাগে লাগে ন, এত তাত মানে এটা মানে তোমাৰ হেৰিয়ে আছে, সিহঁতৰ এটা মানে ধৰি লওক এইবিলাক থাক সোমাই থাকে সেই তাত মানে বস্তুখিনি। খালি তুমি চাই পেলাই ল'ৰা ছোৱ ছোৱালীক মানে উলিয়াই দিলে, সি তাত মানে নিজে কৈ থাকে আৰু, এইটো এইটো বস্তু অমুক কয় তেনেকৈ সব বুজাই দিয়ে সিহঁতক মানে। ত সেইটো এটা সুবিধা- দা কৰি দিছে।
চিষ্টেম এটা বনাইছে।
ভালে কৰি দিছে। দিয়া ঠিকে আছে দিয়া ন। ‌ অহ হ'ব দিয়া, অহ অহ।